আহঁ, এই বাপৰে শুনা পাওঁতে বহুত টাইম লাগে, প্ৰথমতে হেল্ল'-হেল্ল'- হেল্ল'-হেল্ল' কৰোঁতে কৰোঁতেই যায় মানে। তোৰ শুনা পোৱালৈকে মানে কানেক্ট কলটো লাগোঁতে বহুত টাইম লাগে।
আহ,
উম, তই ভাত বনালি?
ভাত মানে মই আজি শিচিৰি বনাইছিলো হা প্ৰথমবাৰ বনাওঁতে তাৰপিছত হেৰি হল এ তাৰ মানে কমিলে মই অলপমান খিচিৰি মই জোখতটো নাজানো ভালকে ধৰি লও দালিৰ পৰিমানটো বেছি হ'ল ভাতৰ মানে চাউলৰ পৰিমানটো অকমান কমিলে কিবা এটা উল্টা পুল্টা হয় আৰু। আজি দুবাৰে খিচিৰি বনোৱা হ'ল তাৰপিছত ছেকেণ্ড টাইম এনেকুৱা হ
গৰম উঠিব নহয় আৰু আৰু খিচিৰিটো এনি টাইম খোৱা বেয়া গৰমৰ দিনত দেউতাকো দি আছো
অ খাইছে আৰু উপায় নাই কাৰণ এই টাইম নিমিলে যে বস্তু বস্তু বিলাক এতিয়া
অ এতিয়া লগে ভাগে কৰিলেহে সহায়টো কৰিব লাগে দেউতায়ো তেতিয়াহে টো মিলেহেঁতেন সময়
সেইটোয়ে মই অকলে দুসাঁজকে যদি বনাব লগীয়া হয় তেতিয়াাহলে নিমিলে
ছয়দিন আছে আৰু একৈশ তাৰিখে, একৈশ তাৰিখে যাবই নহয়। মা, উম কি কথা?
মানে, আমাৰ এই পোৱালি দুটা যে আছে, কুকুৰ পোৱালি দুটা। তাৰমানে সিহঁত সিহঁতক বইল মাছ দিলে, সিহঁতে নাখায়।
অ', নহয় মায়ে কৈছে অলপমান সিকত দিয়া নিচিনা কৰি ল'ব লাগে বোলে, বিভিন্ন টাইপৰ দিব লাগে।
অ', তাকে আজি মানে সি সিকত দি পেলাই মানে কেনেকুৱা কৰিলোঁ, মায়ে যেনিবা পানী দি পেলাই শিকত দিয়ে। মই এ, কেৰাহিত টো ধুই কৰি লৈ ধুনীয়াকে মানে শুকানে-শুকানে ধুনীয়াকে মাছটো ভাজা নিচিনাকে তেনেকে সিকত দিছোঁ। ওপৰত ঢাকনিখন দি
তেল একো নিদিয়াকে
তেল-চেল একো নিদিয়াকে।
কেনেকে? কেনেকে কৰিছ তেনেকে, লাগি ধৰা নাই?
তেনেকে অলপমান লাগি ধৰা যেন পোৱাৰ লগে-লগে আকৌ হাতাই দি লৰাই দিওঁ। তাৰপিছত, কেঁচা মাছ ধুনীয়া কৰি লয় আৰু, তাৰপিছত ধুনীয়া একদম মানে অকণমান ওপৰত পিনে ৰঙা-ৰঙা লেয়াৰ এটা আহিছে। নাই নাই তেনেকে মই লৰাই দিছোঁ বাৰু লাহে লাহে অকমান মানে ৰঙা অকমান হেৰি এটা পৰিছে দাগ এটা পৰিছে, তাৰপিছত এ ধুনিয়া গোন্ধটো। অ' শ'ল মাছ আছিলে। ইয়াত তোকতো শ'ল মাছেই দি যায় বাকী তেলৰ মাছ দিব নোৱাৰোঁ বাৰু
কিহৰ কাৰণে?
এ লিভাৰৰ কাৰণে বেয়া বা কিডনীৰ কাৰণে বেয়া। আৰু এনেও ডাঙৰ মানুহ, আমাৰ কাৰণেও বেয়া তেন্তে
অ', অ', সিহঁতক সেইকাৰণে মানে শল মাছ দিয়া যায়, তেল নাথাকা মাছ?
শ'ল মাছ দিয়া যায়। তাৰপিছত তাৰপিছত যেতিয়া মই সিকত মানে তেনেকে ভাজি আছোঁ, অকমান তেলটো ওলাই আহিছে। মাছটোৰ পৰা হাঁ, মানে গোন্ধটো ধুনীয়াই লাগিছে।
অ'
শুঙাই দিছোঁ খুব ভাল পাইছে আৰু, লিলি একদম জিভাখন চেলেকি দিছে আৰু। তাৰপিছত অইন দিনা এনে মানে, মই বইল কৰি দিয়া মাছ খোৱা নাছিলে। এনে পেলনি গৈছিলে। তই আজি এইটো কাম কৰিছ তাৰপিছত খাইছে, ভাতকেইটা বৰ ধুনীয়াকে খাইছে।
অ', মানে সিহঁতক অলপ বেলেগ বেলেগ টাইপৰকে বনাই দিব লাগে। ন এটা কথা, এতিয়া আমিও জানো সদায় একেবিধ খাদ্যকে খাম জানো?
অ', সেইটোতো হয়। অ'
নাখাওঁ কিন্তু এটা সময়ত সিহঁতে মাংস খাইছিলনে? সদায়
খাইছিলে আগতে, খাওঁতে মানে সেই
নাখায় আগতে
নাই নাই খাইছিলে, খাইছিলে। মাংস খুব খাই, সদায় ৰেগুলাৰ খাইছিল। তেতিয়া কভিডৰ টাইমত এনেকুৱা হৈছিলে যে, মাংস নেৰাই হৈছিলে আৰু বমিও কৰি থাকছিল
অ'
তাৰপিছত বাট, অ', কুকুৰ লৰাটো আমাৰ। তাৰপিছত অ', নিলে হয়।
অ' নীল মানে, দন্ত্য নত অ', নীল মানে নীলা নে ইংৰাজীৰ নীল, নেইল কোনটো হয়?
নীলাটো নহয় ইংৰাজী নেইল বুলি কয়। টো নেইল আঙ আমষ্ট্ৰং সেইটো হয়।
টো অ' অ', ধুনীয়া নাম। উম, তাকে আজি মায়ো কৈ আছিল মানে মায়ে বোলে অলপ বেলেগ টাইপৰকে বনাই দিয়ে সিকত দিয়াৰ নিচিনা। তই আজি শুনিলোঁ, তই দিলিয়েই।
অ' কিছুমান বস্তু মানে মিলি যায় আৰু ন?
মিলি যায়। কৈ আছিলে, বেচেৰি তই একদম পূৰা বনাই দিছ। মই মাক আৰু এটা কথা কৈছোঁ, এই কুকুৰে সেই সেয়াও তোৰ চয়াবিন যে চয়াবিনো খায়। দেইলি দিব নালা ধৰি ল বাক সলাই পেলাই, এদিন ধৰি ল বইল মাছ দিলি, এদিন শিকত দিয়াৰ নিচিনা কৰি দিলি, এদিন অলপমান, আৰু কেনেকুৱা টাইপো কৰিব পৰা যায় মাছৰ?
কিবা এলাৰ্জি উঠিব পাৰে নেকি সে
নাই নাই, নুঠে এলাৰ্জি। নুঠে এলাৰ্জি। ধুনীযা়কৈ-ধুনীয়াকৈ গৰম পানী সেপ পেলাই কৰি দাইলত অকণমান দিলে, মাংস টাইপৰ পাব পাৰে সিহঁতক মানে এদিন বা দুদিন দিব পাৰি, সপ্তাহত। অলপ বেলেগ পাব ন খাব মন কৰিব তেতিয়া। অলপ বেলেগ-বেলেগ বস্তু দিলে তেতিয়া খাবই সিহঁতে সদায় মাছ সেনেকে বইল কৰি, সিহঁতৰ চয়াবিন খালে কি এফেক্ট কৰিব বাৰু? চালেই হ'ল। চাই ল'লেই হ'ল। সপ্তাহত এদিন-এদিন বা দুদিন নিলে, খাই মানে সিহঁতে খুব ভাল পায় মই জনাত। শুনিছোঁ ন! কিছুমান-কিছুমান কুকুৰক চয়াবিনে দিয়ে মানে। চয়াবিন সোপাকে খায় বোলে!
অ'। সেইটো নাইকৰা, মই আজি ফাৰ্ষ্ট টাইম শুনিলোঁ। অ' সেইটো হয়।
বা মাংসওতো দিব নোৱাৰি তেনেক। অ' চব্জিও দিলি, এদিন ধৰি ল কণী দিছ বগাত টো
অ' আজি দিছো বাৰু, কণী মানে কেনেকে বনাইছো, মই পানীখিনি বইল কৰি লৈছো। বইল কৰি পেলাই তাৰ ওপৰত মানে কণীৰ বগাখিনি যিখিনি, ছেপাৰেটকে উলিয়াই পেলাই সেই বগাখিনি দি দিছো। তাৰপিছত ধুনীয়াকে বইল হৈছে। তাতে সেই অলপমান
অ' কণীটো পষ্ট এই যে, মাই- মাই পানীত দি পেলাই যে বনাই যে। সেনেকে দিও দিলে সিহঁতে ভাল পাব। কৰে হয়তো!
অ' তেনেকে দিও বাৰু পানীতে সেই গৰম পানীত বনাই পেলাই, অ' অ'
অ'। আৰু কেতিয়াবা ধৰি ল দৈ দি দিলি, দৈ খালে একো বেয়া নহয়, পেট চাফা হয়। এ এনেকে-এনেকে বাক খলাই পেলাই দিব লাগে, সিহঁতৰ এবিধ খালে নাখায় মানে, আমনি হৈ যায়। আমিও নাখাম।
সটো হয়।
ওম এ মানুহে কত খাওঁ।
অ হয় হয় হয়।
উম। এতিয়া এতিয়া কি বনাইছে।
সেই খিচিৰিকে মানে গধূলি সময়তে আকৌ বনালো উপায় নাপাই পেলাই। তেখিহঁতক দিবলৈ একো নাছিলে আমি খাওঁতে তোক। কমি গ'ল বস্তুখিনি পৰিমাণ। ত সেনেকে কৰিব লগে। এ হ'ল আৰু।
নহ ৰখি নহ ৰ খিছি খায় নেকি।
খিচিৰি খায়।
অঁ আমাৰ দিনত বনালোঁ মাংস মাংস অলপমান আছিলে।
অ।
তাৰপিছত মাৰ যে গেছৰ প্ৰব্লেমটো বেছি হৈ আছে। আৰু মানুহো ঢুকাইছে আমা। খুৰা ঢকাইছে যে। সেইটো কাৰণে। মায়ে বইল খাইছে নোখোৱাকৈ থকা নাই লঘোণ দিয়া। নাই ওম বেছি আৰু প্ৰব্লেম হ'ব ন।
অ অ সেইটো হয়।
দাইলতে অমিতা দিছে কেঁচা অমিতা তাৰপিছত কচু আছিলে কচু কচুটো পানী চানী নিদিয়াকৈ বইল কৰিব পাৰি যে যিটো আমাৰ লোহাৰৰ কেৰাহী আছে মোৰ তাত। সেই লোহাৰ কেৰাহীটোত। কচুখিনি ধুই লৈছো।
কচু গেছৰ কাৰণেতো ভাল নহয়
অঁ সেইটো কাৰণে মা আকৌ অকণমান ন খালী খালী ভাত হৈ যায় যে মায় অকল অকল।
এনে অমিতা খাব লাগে পকা অমিতা খোৱাও ভাল কাৰণ পেটটো চাফা হয়। কেঁচা অমিতাতকে পকা অমিতাতো। কিছুমান ক্ষেত্ৰত ভাল থাকে। হজম শক্তি বা গেছ কমেও সেইটো হয় কিন্তু এনে গেছ চেছ নহয় বাৰু অমিতা। টা ভালে হয় গেছৰ কাৰণে ইমান প্ৰব্লেম।
ৰুচি নাহিব যে সেইকাৰণে মানে কচু অলপমান বইল কৰি লৈছিলে এপা। তা আদা আৰু মেমেধু পাত দিছে ধনিয়া যে বঙাল ধনিয়া সেয়া দিছে। তাৰ পিছত। অকণমান পেটটো বিষোৱা নিচিনা কৰিছে অঔ বেয়া।
অ। খাব নালাগিছিলে অ। কিছুমানক নামানে হয়তো কিছুমান খাব পাৰে আৰু। এতিয়া ময়ও মানে সেই কচুটো খালে ধৰি লও ডিঙিত ধৰে আৰু খজুৱতি নিচিনা উঠা নিচিনা লাগে কেতিয়াবা ইমান ভাল নাপাওঁ কিন্তু আইৰনৰ কাৰণে। ভাল আৰু।
ভাল খাব লাগে আচলতে সপ্তাহত এনেকৈ খাব লাগে আমাৰ আমাৰ নিচিনা। মানুহে আইৰণ যাৰ কম এনিমিয় টাইপৰ হৈ যায় খাব লাগে।
উম।
তোৰো প্ৰব্লেম নহয় জানো আইৰণ।
অ অ আইৰণটো বহুত কম হয় মানে তেজৰ পৰিণ। বহুত।
হয় সেইকাৰণে খাব লাগে।
হয় ডালিমাইো অৱশ্যে ডালিম শেষেই হল আকৌ আনিব লাগিব।
অঁ আৰু মানে একদম সহজতে পোৱা বস্তুটো হৈছে কচু। বেছি দামো নহয়। আৰু পূৰা সোনকালে মানে তেজ চেজ আহি যায়। সেইকাৰণে কচুটো আনি আনি খাব লাগে। বা কচু ৰুলোঁ। ঘৰতে ৰুই ল'লে কচু এগালমান হ'ব আৰু এটা কথা।
ঢেঁকীয়া খাব লাগে। লাগে বোলে আইৰন কাৰণে ভাল।
ঢেকীয়া অ ভিটামিন অ প্ৰটিনো ভাল প্ৰটিনৰ। ভাল বোলে।
অ বহুত। বহুত কামত দিয়ে।
অ সেইটো কাৰণে শিখাৰ মাকে আনিছিলে। ঢেঁকীয়া আনিছিলে সেই কাৰণে। ভাল নাজানা নেকি এনেকে কৈছে মইবোলো নাজানোঁ। অ এতিয়া এতিয়াৰ পৰা আৰু। কমত কম খৰচতে পোৱা বস্তুৱে আনিম আৰু আইৰণনৰ কাৰণে। ঢেঁকীয়া কচু এইবিলাক। এনেকে আনিলা।
মানে এইবিলাক বস্তু লোকেল সহজে পোৱা যায় আৰু বন ঔষধি নিচিনা কাম কৰে আগৰ দিনৰ মানুহ। আগতটো এইবিলাকে খাইছিলে অ তেনেকে খায়েই তো। মানে ল'ৰা ছোৱালী জন্ম দিছিলে।
অ,
বা ল'ৰা ছোৱালী জল্দি জল্দি হয় আৰু ইমান প্ৰব্লেম নাই অ অ সেইটোৱে।
প্ৰব্লেম ন।
ন।
খাদ্য পাতি ভেজাল হ'ল যে ঠিক আছে বাৰু হ'ব
উ